হেল্ল।
অ স্কুল গলি।
অ আহিলোঁ দিয়া এই স্কুলতে আছিলোঁ।
অহ।
কি কৰিছা।
এ আছোঁ গা-পা ধুই আহি।
অ।
এ বাৰিঘৰ চাফা। কৰিলোঁ অলপমান। অ চাহ খাব পাৰা। খাব পাৰা খামহে এ গাটো ধুই গোহাঁই ঘৰত। হয়।
অ সেয়া।
তাৰপিছতে। উম সেৱা কৰিয়ে আহিছোঁ। পুৱা গৰম।
অ গৰম বহুত এই ল'ৰা-ছোৱালী।
খিনিও অহাই নাই। এই নাই অহা ঈদৰ বুলি যে।
উম।
সেইটো কাৰণে তেওঁ কেইটামান আহিছে আৰু। প্ৰায়ে নাইয়ে ল'ৰা-ছোৱালীখিনি। আহিছে আৰু দুটামান আহিছে। কেইটামান বোলে ফুৰিব যায়। এটেন্টেঞ্চ দি পেলাই ঘৰৰ মানুহে লৈ গৈছে। সেই কেইটামান আহিছে এনেই বহি ছে
অ' অ' সিহঁতৰ বিহু হলে সিহঁতেও ফুৰিব যায় ন। বিহুত। আমি যেনেকে বিহুঁ খাবলৈ যাওঁ মানুহৰ ঘৰত।
ৰিলেচনৰ মানুহ এঘৰত যে হয়
অ'। সিহঁতেও বিহুঁত খাব যায় আওঁ। হেল্ল'
এে ম
হেল্ল'। হেল্ল'। হেল্ল' হেল্ল'
ভলে।
নেটৱৰ্ক, নেটৱৰ্ক পোৱা নাই নেকি জেগাডোখৰত। অ' আপনাৰ নেটৱৰ্ক নেটৱৰ্ক পোৱা নাই চাগৈ সেইডখৰ জেগাত অকমান হয় মাততো অকমান হেৰি হয় খায়হে আছে।
য নাই
আঃ
বহুত যায় বুলি নামা নহয়৷
কি বুলি মাতে? হেল্ল'
অ' এ সিহতে বোলে ককা আইতা বুলি নামাতে নহয়। নানা নানি বুলিহে মাতে যে।
অ' আইতাহঁতক। আইতাহঁতক নানা আহ নানা বুলি মাতে নানা আমি ন হেল্ল' মাতে। আহা নাই দেখোন। হেল্ল' হেল্ল' হেল্ল'। একো নেটৱৰ্ক পোৱা জেগাত থাকা না নেক তই শুনি আছ মই শুনা নাই নহয় তই কথা মই একো শুনাই নাই।
এতিয়া শুনিছানে নাই? তুমি নহয় তুমি নেটৱৰ্ক নাপালে অকণমান ঘূৰি দিবা আকৌ তেতিয়াহে নেটৱৰ্ক
উম মইচোন সেইয়া ভিতৰতে ঘূৰিয়ে আছো।
টো ইমান পোৱা নাজা নহয় কেতিয়াবা বাহিৰতো অকণ ওলাই যাব লাগিব আক। উম এইয়া ককাক আইতাকক সিহঁত তে মাতে আৰু।
অঁ।
অঁ। তাকেই এই স্কুল বাৰটা মানত ছুটি আহিছে অ। সকলো আহি
আ সেইটোৱে হক। বোৱা বাৰটা মানত।
টো আহিছে।
অ এতিয়া ভাত পানী বনাই তাজে শনিবাৰ বনাই নে?
অ আজি শনিবাৰ যে এঘাৰ বজাত মানে সিহঁতক
ভাত পানী খুৱাই আৰু। নহয় ভাত খুৱাই এঘাৰটা বজাত, এঘাৰটা বজাত হয় আজি শনিবাৰে
শনিবাৰে আকৌ এঘাৰ এঘাৰটা ক্লাছ থাকে, এঘাৰটা বজাৰ পৰা শনি
আহ, নাচ গান শিকাই আৰু।
নাই বাৰটা খুৱাই ব তাত
নহয় নাচ কাই হেই অ ল'ৰা ছোৱালীক নাচিব দিয়ে গান গাব
বিয়াম শিকা অ', অ', ব্যায়াম এইটোও শিকাও কেতিয়াবা সব আ মানে ধৰি ল সেইখিনি টাইমত অ তুমি শাৰীৰিক শিক্ষা টোও দিব পাৰা নাচ গানো শিকাব। পাৰা, কবিতা আবৃত্তিও দিব পাৰা, আ কচমিক বক তিতাও দিব পাৰে সেইবিলাক আৰু যেনে এঘন্টা
উম।
আগে প্ৰত্যেক শনিবাৰে পাতিবই লাগে মানে। শনিবৰিয়া চৰা আৰু। পাতিব লাগে তেতিয়াহে ল'ৰা ছোৱালী ধৰি লওক। কবিতা আবৃত্তি হওক আকৌ নাচ গান এইবিলাকৰ প্ৰতি আগ্ৰহটো বাঢ়িব। বুজি পাব ন? এনেনো সিহঁতে ক'ত বুজিব? কিছুমান ল ধৰি লও গাঁৱতেটোন ধৰি ল ডান্স স্কুল বা এনেকুৱা একো নাই ন? এতিয়া ধৰি লওক স্কুলতে ধৰি লও আৰু প্ৰতি কৰি থাকিলে লাজ নাইকিয়া হ'ব, শিক্ষকৰ লগত।
ওম
তেনেকৈ থাক ইলে। তেতিয়া সিহঁতেও কেতিয়াবা প্ৰগ্ৰাম কৰিব পাৰিব। বহ। খেল পাতেতো, এয়া আমাৰ স্কুলৰ ওচৰতে মানে ডাঙৰ এ
বেলেগ স্কুলত লৈ যায় যে, অ', অ।
খেল হয় সিহঁতৰ। খেলপথাৰ এখন আছে নহয় বহুত ডাঙৰকে অ তাতে খেল খেলে আৰু। সেই খেলপথাৰতে খেল হয় সিহঁত
অ অ।
তেনেকে খেল পাতিছে। আৰু সেইকাৰণে মানে খেল পাতি আছে যে সেইকাৰণে ল'ৰা ছোৱাল ল'ৰা ছোৱালীখিনি মানে খেলতহে বেছি ইমানে গুৰুত্ব দি আছে সিহঁতৰ ছুটি দিলে আমি সিহঁতে যাবই পাৰি খেলিবলৈ
অ তেতিয়াহে পাব পাব আহক পুৰস্কাৰ পাব নহয় পুৰস্কাৰ দিয়ে যে খেলত।
অঁ
সেইকাৰণে খেলিব যায় আমাৰ নিচিনা। উম। আমাৰও দিয়ে নহয় ইয়াাত বিহু পিছদিনাখন যে খেল হয় তেতিয়া সিয়াত পুৰস্কাৰ দিয়ে। উম।
সেয়া আমাৰ এতিয়া স্কুলত যে খেল হয় স্কুলৰ খেলতো দিয়ে অ।
পুৰস্কাৰ দিয়া
কাৰ দিয়ে।
কাক পুৰস্কাৰ দিয়ে, অ ভালে হয় তেতিয়াহে আগ্ৰহ হব ন?
একেলগে খেল পাতিব লাগে দে- অহ তেতিয়াহে পুৰস্কাৰ দিয়ে। অ অ সে পুৰস্কাৰ দিয়ে সেইটো চপৰাই মানে থাকেহি অ সেইটো চৰকাৰ ফালৰ পৰা
চৰকাৰ পইচা দিয়া।
অঁ সেইটো চৰকাৰী হিচাপতে পায় আৰু প্ৰত্যেক স্কুলে পায় বোলে এখন স্কুলেহে পাইছে যে বাকীকেইখনে নাপায় সেইটো নহয়।
খেলত নহয় আ
একেলগে দিয়ে মানে পাই, সেইটো। ধুনীয়াকে। হে সেইবিলাক মানে থাকেই মানে সেইটো আৰু
কৈছিলে। তাহাত দুটাই সেইখিনি এই মাকৈ, চাকৈ কৰিছিলি গৈ যে। তই নি পেলাই যে মাকৈ, চাকৈ দি হেয়া লাগিছে নে নাই?
লাগিছে অ, এয়া ভেন্দি ফুলিছে। মাকৈ হৈছে, ওলাইছে, এটা মাকৈ ওলাইছে, এটা ওলাইছে। অ'। তিয়হো ফুলিছে, লাগা নাই, এই পোক অ', এই পোক বহুত যে, আৰু তাতে মাটি
অ'।
কিন্তু ইমান মানে সাৰ হৈ থাকা নাই। আনি গোবৰ দিব লাগিব মানে মাটিটোত। তেতিয়াহে ধুনীয়া হব। খেতিটো মানে তেতিয়া
অ', এই ওচৰ মানুহৰ ঘৰত যদি আছে
অ', আছে আছে, গোবৰ সাৰ টো দিব লাগিব। আছে গৰু বহুত আছে ইয়াত। গোবৰ লাগে বুলি ক'লে আজিয়ে পাই যাম। কিন্তু মানুহ যে কাম কৰা মানুহ নাপাম ন? সেইটো মানে ইক ক্লাব বুলি এটা মানে তাৰ পৰা মানে সেই পইচা আহে আৰু ইক ক্লাবৰ নামত বুলি কয়, সেইটো তেতিয়া তাঁত পৰা আহিলে মানে, ধৰি ল খেতি, বাতি সেইখিনি চাফা, তাফা কৰি এইবাৰ মানে একদম সাৰ দিম অলপ। গোবৰ দি সাৰ দি ধুনীয়াকে মানে, সাৰুৱা কৰি লৈ পেলাই কৰিলে মানে শাক দিম, তাৰপিছত ধুনীয়া হ'ব একদম।
অ', তেতিয়া লাই শাক, পালেং শাক, দিব হ'ব নহয়। অ', লাই পালেং দিব হ'ব যে। তেতিয়া লাই, পালেং দি দিবি।
অ', তেতিয়া লাই, পেলেং দি দিম আৰু ধুনীয়াকে ল'ৰা পাঁচলি মানে এনেও শাক দিয়া দালি খাবই লাগে। দালিবিলাক দালিতে মানে শাকটো দি পেলাই ল'ৰা ছোৱালীক মানে মধ্যাহ্ন ভোজনত দিবই দিয়ে। ত' তেনেকে সিহঁতক দিব পৰা যায় আৰু এইবাৰ তোকে কও বুলি ভাবি হাত কৰি ললেনে সেইটো শিকিব নালাগে আৰু স্কুলত হৈ থাকিব। তাৰপা আনি দালিত ধুনীয়াকে এমুঠি দি দিব পেলাই আৰু, হয়। লৰা ছোৱালীয়ে তেতিয়া সেউজীয়া শাক পাচলিও খোৱা হ'ব। আৰু সেউজীয়া শাক পাচলিটো খালে সিহঁতৰ শক্তিও পাব ধুনীয়াকে। কে
অ। আকৌ নিকেনেকে সেয়া খাবও পাৰিব।
অ' খাবও পাৰিব। অ নিকিনাকে খাব পাৰ, অনলি ল'ৰা ছোৱালী বুলি নহ নহয় ৰান্ধনিও খাব পাৰিব তেতিয়া, হয়?
উম পালং শাকটো পালেং, লাই, ধনিয়া
ধনিয়া অ। ধনীয়া ভাজি চাজি বনালেও দিব পৰা যায়। দালিত দিলেও ভাল লাগে আৰু চাটনিও বোৱাবলৈ আহ ইয়াবা ওচৰ কাৰোবাৰ মিক্সিতে পিচি আনিলে চাটনি অলপ ললো হৈ যায়। মানুহখিনি ভাল নহয়, সে-সেইখিনি ক্ষেত্ৰত। মানে আৰু দিয়ক বুলি কলে দিও। বই মানে আৰু ধুনীয়াকৈ পিচি পেলাই
উম, উম। কৰিবা লাগে তেনেকে না।
হা?
তেনেকে দিব লাগে ব
অ দিব লাগে টেষ্টি হয় হয় নহ'লে একে খানা দি থাকিলে ভাল নাপায় নহয়। দিয়া ঠিক-
উম্ হ'ব দে অ-অ।